তাত, অ' কি কৰি আছা?
শুনি আছো, শুনি আছো। এই আছো ৰবা ঘৰৰ ভিতৰতে।
অ। অ অ, এনে খবৰ খাতি?
খবৰ-খাতি আছোঁ আৰু দিয়া নমৰি জীয়াই, তোমাৰ কোৱা?
অ আছো, বা মানুহতো খবৰ খাতি নোহোৱা হৈ গ'ল যে, ফোনচোন নোহোৱা হৈ গ'ল।
নাই ৰবা, মোৰ অলপ অলপ ফোনটো অলপ প্ৰব্লেম হৈ আছে। অসুবিধা হৈ আছে, এই সেইদিনাখন পৰিলে ফোনটো।
অ' তাৰ কি বেছিকে গ'ল নেকি?
আইনখন অলপ ভাঙিলে।
অ অ, নহয় বোলো ইমান দিন খবৰ খাতি নাই বা আ বোলো বা ইমাননো হেৰি হ'লনে! খবৰ এটা লোৱা নাই, ফোন এটা কৰা নাই।
মনত, মনত আছে মোৰ। মনত থকাত আছে। কিন্তু সেই মোবাইলটোৰ কাৰণ ফোনটোৰ কাৰণে হৈছে। এতিয়া এইয়া কঁঠাল আজি হেৰি কৰিছিলে ঘৰৰ কঁঠাল
হে হেই, এতিয়া আমাক কি নো নোখোৱা নেকি আৰু?
তাকে এতিয়া ৰবা মই এতিয়া ফালো এতিয়া গৰমত এতিয়া কেনেকে খাওঁ তাকে ভাবি আছোঁ।
অ' হ হ এতিয়া আমাৰ ঘৰত কঁঠাল নাই এতিয়া আমাৰ আমাৰ ই এতিয়া অহা নাই এতিয়া অহা বা তোমালোক আম লাগা নাছিল হয়নে নাই? নাই এইবাৰ তোমাল লোকৰ যিকেইটা আম ঘৰত দি প- তাছত ৱা এটা খোৱাৰ পিছত আৰু দহটাৰ লগতে- এনেকুৱা মিঠা। আমাৰ ওচৰৰ মানুহ দিছোঁ কৈছে বাহ। ক'ৰ পৰা আনিছ এইকেইটা আম মই কৈছে, মই কৈছোঁ মই আনিছোঁ আও অ' আমাৰ এই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে এতিয়া আছেনেে নাই আম
এতিয়া লাগন কমিছে এতিয়া আছে হ'লেও দুই এটা গছত।
অ' অ' অ' অ'। এতিয়া দুটামান পোৱা হয় ভাল লাগিল হয়। অ' এবাৰ বোলে ওলমি ওলমি ওলমি লাগিছে বোলেচোন আইতাই কৈছে।
হয় এইবাৰ অলপ লাগিছে
আমবোৰ অ' আকৌ লেতেকু গছডাল কি হ'ল? তোমালোকৰ।
লেতেকু গছডাল এতিয়া এইবাৰ লাগনটো কম কিয় বা।
অ' এ বাৰু ঠিক নাই একো নাই বাও বজাৰ বজাৰৰ পৰা কিনিছো বাও
উম' এই আগ এলেটুকু এইয়া আগডাল কাট সানি পেলাই কাটি দিব লাগিব গ'ম পাইছেনে?
অ' হঁ হঁ হঁ নাই লেতেকু প হেৰি পাই কিনছো দিলে আও'। একো নাই বাও, মোক এতিয়া আমহে লাগিছিল বুজিছানে? ক কঠাল এটা বা দুটা দি পঠাবা, পকিছে নে?
কঠালত, কঠাল পাকিছে মই আজি পাৰি একদম খাওঁ মানে তুমি খোৱা সময়তে ফোন কৰিলা মানে-
তিয়া একদম হেইট একো নাই দিয়া। বেলেগ খোৱা বোৱা
গঁড় খোৱা বোৱা এতিয়া অঠনি আহিলো ভাত খালোঁ খেলিব গৈছিলোঁ। খেলি আহি ভাত, ভাত খাই এতিয়া অলপ আকৌ'
দে এতিয়া গুৱাহাটীৰ আজি পৰাতো গম বন্ধ হয়। কলেজৰ কলেজৰতো গম বন্ধয়।
গৰম বন্ধ দিছে অহ এ তাকে এতিয়া কি কৰো আও যাম ৰ'বা ফুৰিবলৈ যাম তোমালোকৰ ঘৰত
অহ অহ অহ অহ আহিবা দুদিনমান থাকাকে, ওলাই যাম আব বাইক চাইক লৈ অলপ
অ' অ' যাম যাম যাম
নেলি চাইডে তাত সেই গা পা ধুম আও তাত
অঁ যাম যাম যাম
অ
এনেই কিব খোৱা বোৱা কৰিলা নাই তুমি?
নাই মই একো খোৱা নাই, এনেই ওলাই আহিছো অলপ গৰম যে
অঁ এই তোমালোকৰ এইখিনি ইয়াত তিনিআলি যে এই চপৰ দোকান আছে নহয়, বহুত বহুত ভাল লাগে কিন্তু দেই।
অঁ সেই চব কেইতা অঁ ভাল বনাই কিন্তু চাটনি কি মজা বনাই মানে চাটনি মানে ক'লো না ভাল ভাল মানুহেও এনেকুৱা বনাব নোৱাৰে একদম চাটনিৰ কাৰণে মানে মানুহ ভিৰ হৈ থাকে, ভাল বনাই চিঙৰি কেইটা যে গৰম গৰম খাবা আৰু। একদম
মই সদায় সন্ধিয়া সন্ধিয়া হোৱা লগে মই সেই কেইটাই সেইকেইটাৰ কাৰণে কাৰণে যাওঁৱেই মই চিঙৰা কেইটাৰ-
অঁ' এ আহিবা আমাৰ ঘৰৰ পিনে একদম খুৱা খাম। ওলাই যাম কি একদম কি লৈ লম। অলপ স্পাইড ঠাণ্ডা টাণ্ডা অলপ লৈ ল'ম আৰু বহি বহি খাম আৰু।
অঁ' অঁ' আৰু বিশেষকৈ যোনটো এইয়াৰ- শুকান মাছৰ যোনটো চাটনি বনাই সেই- দোকানীজনে একদম বহুত ভাল লাগে কিন্তু দেই। মই-
অঁ' অঁ' নাই, দোকানী জন মোৰ লগত ভালেই, কেতিয়াবা- পইচা চইচা নাথাকিলে বা বাকী খাই দিওঁ, কয় আৰু পিছত দিবি যা বুলি। সদায় খাইয়ে থাকো জানে আৰু এ এই দুদিন খোৱা নাই মানে পেটটো অলপ ভাল নহয় যে।
অঁ' অঁ'।
অলপ গেছে পাইছে এতিয়া তাতে চিঙৰা পতকে গেছে পায়, গাখীৰ চাহ- খালোঁ ৰাতিপুৱা মানে অলপ পেটটো বেয়া কৰি আছে যে সেইটো কাৰণে খোৱা নাই আৰু।
অহ'-অহ'।
মোৰ একদম কঁঠাল খাব মন যায় মানে একদম বহুত মন গৈ আছে কঁঠাল এবাৰো খাব পোৱা নাই। মানে এইবাৰ কাৰণ আমাৰ ঘৰৰ আগতে আছিলে এতিয়া নাই। অঁ' এতিয়া এইটো লৈ আহিবা।
অঁ' মই লৈ যাম ৰ'বা।
অঁ' বাকী ঘৰৰ খবৰ?
ঘৰত ভালেই চবৰে এতিয়া। চবেই ঠিকেই আছে এতিয়া, চাকৰি এতিয়া এপ প্লাই, এপ্লাই কৰিছোঁ এতিয়া।
অহ' এয়া এতিয়া ময়ো ইন পৰীক্ষা এতিয়া হেৰি মামাই- কোৱা মতেটো এই হ'ব আগষ্ট ছেপ্তেম্বৰ নেকি, এনে অসম পুলিচৰ এ বি ইউ বি- যে উলাইছিলে এপ্লাই কৰি থৈছো এতিয়া কেতিয়া হয় একজামটো পৰীক্ষা। পৰীক্ষা কেতি কেতিয়া পাতে আৰু মানে পঢ়িছো অলপ লাহে, পঢ়িছা নে নাই এনে পঢ়া শুনা কৰিছা নে নাই?
আছোঁ এতিয়া কিন্তু পঢ়ি আছো কিতাপ দুই এখন।
অঁ' অকণ চাবা। মইতো সেয়া, অকণ দৌৰ, এয়া, তিনি হাজাৰ মি এতিয়া এনেকে অলপ প্ৰেক্টিচ কৰি আছোঁ আৰু মানে সময়ত আহিছে কিন্তু তাই তিনি হাজাৰ, তিনিশ মিটাৰ হেৰি এশ হেৰিহে এবাৰতহে দিওঁ। পোন্ধৰ বিশ ছেকেণ্ড মানত যিমান পাওঁ আৰু তেনেকুৱা, অঁ'। বাকী বহুনখিনি আছে অঁ' ঘৰত যাব লাগিব আৰু।
অঁ, এই কথা এটা আছিল ৰ বাৰু তোমাৰ তাত। এই, এই তোমালোকৰ তাত যে এই মা মাটি কঁঠাল চিনি পোৱা নোপোৱা, মাটি কঁঠাল যে এই পিছফালে মই, মই যোৱা বাৰ যাওঁতে দেখি আহিলোঁ, লাগিছে নাই সেইকেইটা?
হে লাগিছে এই, এই চ'ব মানুহে শুধে বুইছ নাই। এই, এইবাৰ লাগিছে এই অকমান লাগনটো ভাল, অঁ' এই এয়া আগৰবাৰ এই মানুহে সুধি মানে এ, তাৰ আগবাৰ আৰু, হেৰিত লাগি ছিলে দুই হাজাৰ চৌবিশ চনত একদম ঢেৰ লাগিলে মানুহ মানে দিছো আৰু পাঁচ ছটা মানকে এনেকে, তাৰপিছতে আ কৌ খো-খোজা হ'ল, তাৰপিছত আৰু কি হ'ল জানো নালাগা হল, এইবাৰ আকৌ লাগিছে, এইবাৰ খাইছো। ধুনীয়া লাগিছে আৰু হ'ব আহিবা তেতিয়া দি পথামতটো আমাৰ শেষ। খেতি বাতিও হৈছে ৰঙালাও ভেন্দি, ভাতকেৰেলা, এই ঢেৰ লাগিছে আহিবা।
ভাত কেৰেলা কিন্তু মোৰ, মোৰ ভাত কেৰেলা কিন্তু ভালে লাগে দে মোৰ।
অ' জানো এই জিকা ভুল যি লাগে লৈ যাবা। আমাৰ এই পিছফালে যে পৰি আছে এই গো গোটেই মাটি লগাই দিছে আমাৰ দেউতাই একদম একদম হাজিৰা মানুহ লগাই। খেতি কৰি একদম, আমি এবাৰ বজাৰৰ পৰা কিনিব লগা নাহয় আমি খালি কিনিছোঁ দালি, চেনি আলু, পিঁয়াজ সেইখিনিহে কিনিব লগা হৈছে, বাকী একো কিনিব লগা হোৱা নাই।
কিন্তু আমাৰ ইয়াতে নহয় বা কিনিব লাগিব আৰু চব
অ' বাকী একো, শাক-পাচলি একো কিনাই নাই।
অ' খুৰা ছাগে তাতে লাগি থাকে দিনত।
অ'অ' তাতে লাগি থাকে কিনো কৰিবা আৰু বেলেগতো নাই আৰু।
অ, অ' ঠিকেই আছে অলপ মানে পৰিশ্ৰম হয়। আৰু কোৱা, আজিকালি বজাৰত এইবিলাক শাক শাক-পাচলি যিহে এইবিলাক সাৰ চাৰ দিয়ে, বহুত বেয়া।
পানী দিব তাৰ পিছত, গৰু গোবৰ দিব সেইখিনিয়ে দিয়ে আৰু
অ'অ' ঠিকে আছে এইটো এইখিনি, এইখিনি ভাল।
উম, বাকী এয়া অলপ ভিটামিন-চিটামিন মাৰে আৰু ইমান হেৰি নাই আৰু, সেইবিলাকে আৰু।
অ',
এতিয়া মানে সেইখিনিয়ে আৰু ওচৰৰ মানুহখিনিক ভগাই দিওঁ আৰু তেনেকে এনেকে খাই আছো আৰু ধুনীয়াকে। লাগিছে লেচৰা আহিবা লৈ যাবা মুনা, মুনা ভৰাই লৈ যাবা। আমি বজাৰতো উলিয়াই দিছো বেছি দিছ এ লাগিছে কোৱা নাই আমাৰ পিছফালে আধা বিঘা আছে যে। এইখিনি গোটেইখিনি লগাই দিছো, গোটেইখিনি লগোৱা নাই এক বিঘা।
এই তোমালোকৰ ঘৰত এইটো কি, কি আম আছিলে ৰঙা, ৰঙা হৈছে এইটো।
কি, এ সেইডাল গছ কাটি দিলো তো। হয় গজলডাল কাটি দিলো, উম, এ অকমান অশান্তি হৈছিল। অ' এ সেইডাল গছ কাটি দিলো, গছডাল কাটি দিলো। এ এনেই দেউতাক কা, অকন লাগনতটো কমি গ'ল।
অ', আগতে ভাল আছ
অ'অ'অ' মনত মোৰ মনত আছে বাৰু।
উম, একদম পুৰা ৰঙা হয় একদম দূৰৰ পৰা দেখি দেখিলে একদম কিবা এটা ভাল লাগে ৰঙা হৈ থাকে আমবিলাক। খাই ভাল লাগে চুপি খাই অলপ উম, মুখ চুপি খাই বেছিকে ভাল লাগে আকৌ নাচ নহলে আকৌ যদি পুলি আছে ৰুব লাগিব।
অ',
উম,
তাকে।
উহু, বাকী দিয়া এইয়া ম'ম' এইয়া‌‌ ললো মই এইয়া দোকানখনলৈ যাওঁ বোলে।
অ'অ'অ' এগ আহি, আহি থাকা নহ'লে এইপিনে বোলে অ।
ম'ম এক প্লেট, ম'ম এক প্লেট লওঁ হা মই ভাল লাগে যে। এই খুৰা এজনে যে বনায় তিনিআলিত তাৰ পৰা লৈ আহো। দিয়া তুমি তালৈকে আহা ন' তাতে লগ পাম।
‌ অ',
অ'হ'ব।
নাই ৰ'বা এই য়া অকমান দেৰি হ'ব বাৰু মই কাম এটা কৰি আছো যে।